শনি শুনিছানে? অ কি খবৰ?
ভাল তোমাৰ?
ভালে আছো ভালে আছো। পিছে ৰবট, বতৰ কেনেকুৱা?
বতৰৰতো অলপ বৰষুণ দি আছে। কি কৰি আছা তুমি?
আজি আছো আছো এনেই আছো এনেই আছিলো।
আজি বোলো অলপ বন্যপ্ৰাণী সংৰক্ষণৰ ত আলোচনা কৰো।
অ ঠিক আছে সেইটো ওপৰত কৰিব পাৰি।
এানে কি জানা তুমি কোৱাচোন এনে বন্য মান সংৰক্ষণ কিয় কৰিব লাগে কি হয়, বা কেনেকুৱা কেনে। কি কি?
আহ, এ বন্যপ্ৰাণী সংৰক্ষণ মানে হ'ল, যিবিলাক তাৰমানে বন্যপ্ৰাণী তাৰমানে নাইকিয়া হবলৈ ধৰিছে সেইবিলাক সেইবিলাক তাৰমানে সংৰক্ষণ কৰি ৰাখা যাতে আগৰ। আহিব লগা, সেইবিলাক তাৰমানে দেখা পায় বা সেইবিলাক চব পাৰে ত সেই সেইকাৰণে বন্ধ। সংৰক্ষণ কৰিব লাগে। এনে তাৰমানে চোৱা, এ কিছুমান এনেকুৱা জীৱ জীৱ জন্তু, জীৱ জন্তু আছে, যিবিলাক তাৰমানে নাইকিয়া হবলৈ ধৰিছে। তাৰ ফলত তাৰমানে তাৰ ফলত তাৰমানে, বন্যপ্ৰাণী বিলাক নাইকিয়া হোৱাৰ ফলত তাৰমানে, আ, এতিয়া আমিয়ে হওক বা আমাৰ পিছৰ প্ৰজন্মই হওক সেইবিলাক তাহাতি দেখা নাপাব। সেইকাৰণে তাৰমানে, এইবাকাৰে তাৰমানে সংৰক্ষণ কৰাটো তাৰমানে, অতি উপকাৰী হৈ পৰিছে, এনে তুমি
অত্যন, বন্যপ্ৰাণীৰ সংৰক্ষণ যদি, ক'ব লাগ লে এতিয়াতো, বহুতো লুপ্ত, লুপ্ত হৈ যাই আছে, ক'বলে গ'লে অসমত যিটো ক'ব লাগে অসমতো কাজিৰঙাৰ যোনটো এশিঙীয়া গঁড় গোটেই পৃথিৱী বিখ্যাত। এটা এটা হিঙৰ গড়। আৰু এতিয়াতো চল এ, বহুতো চৰকাৰতো বহুত নানান বন্য প্ৰাণী সংৰক্ষণ বাবে কিছুমান নতুন নতুন আঁচনি আনিছে, ভাৰত চৰকাৰেও আনিছে, অসম চৰকাৰেও আনিছে হয়নে, নহয়।
হয়! হয়!
তাৰ পিছত বন্যপাণী, মানে বন্যপাণীসকল, যদি এ মানে তেওঁলোকৰ ধৰা, সংৰক্ষণ কৰিব লাগে নে, মানে বন্যপ্ৰাণী নিজৰ এ, মানে এলেকাত থাকি শিকিব লগা হ'লে তেওঁলোকৰ মানে গছ গছনিসমূহ ৰূপায়ণ কৰিব লাগিব। মানে তেওঁলোকৰ যদি থকা লোৱাৰ পৰা আদি কৰি মানে যদি, আমি যদি তেওঁলোকৰ থকা ঠাইত যদি আমি ঘৰ বান্ধিব যাওঁ, ত, তেওঁলোকেও বহুত অসুবিধাৰ সন্মুখীন হয়, ত' তেওঁলোকেও কিছুমান ঠাইত, পৰা, উপদ্ৰৱ চলাই। হাতী বা হাতী মানুহৰ এনে সংঘাতটো দেখা পোৱা যায় আজিকালিৰ দিনত।
উ! সেইটো হয়। সেইকাৰণে, মানে, হেল্ল'? তাৰমানে এইকাৰণে তাৰমানে চোৱা, এতিয়া কিছুমান এনেকুৱা জীৱ জন্তু আছে, যে, মই বেলেগ নকওঁ, এতিয়া ঘনচিৰিককাৰ কথাটোৱে কওঁ, ঘনচিৰিকাাতয়ে চোৱা এতিয়া আগতে আৰু ঘনচিৰিকায়ে কিমান, কিমান তাৰমানে হেৰি হৈছিল, তাৰমানে দেখা পাইছিলোঁ, কিন্তু এতিয়া যোৱা এ ঘনচিৰিকাৰ তাৰমানে সংখ্যা একেবাৰে কমি গৈছে কমি যাবলৈ ধৰ
হয় হয় হয় হয়।
বুলি ক'লে, অকল জীৱ জন্তুৰে নহয় চৰাই চিৰিকটিৰো আমি সংৰক্ষণ কৰিবলগীয়া হৈছে। এক আৰু কিছুমান এনেকুৱা চৰাই চিৰিকটি আছে, যিবিলাক তাৰমানে এতিয়া নাইকিয় হ'বলৈ ধৰিছে। আৰু চোৱা এটা কথা আগত, আগৰ টাইমত যেতিয়া বাৰিষা কাল, তাৰমানে, এটা সময়ত তাৰমানে, বহুত দূৰ দূৰণিৰ পৰাৰে চৰাই আহি কাজিৰঙাত পৰিছিল। কিন্তু এতিয়া চোৱা, চৰাই চিৰিকটি বোৰ নাই কিয় হ'বলৈ ধৰিছে এতিয়া?
এতিয়া লুপ, এতিয়া লুপ্ত হৈ হৈ যোৱা দেখা খা গৈছে।
উ, তাৰমানে অকল চৰাই চিৰিকুটি বিলাক কিয়, নাইকিয়া হ'বলৈ ধৰিছে, কিয়নো, চোৱা, কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে তাৰমানে সেইবিলাক অহাৰ লগে লগে, তাৰমানে, চিকাৰ কৰাটো আৰম্ভ কৰি দিয়ে, বা এতিয়া চোৱা গড় টোৱে আমাৰ কিছুমান এনেকুৱা কামত, তাৰমানে, গড়ৰ খৰ্গটো এতিয়া কিছুমান এনেকুৱা কামত ব্যয়ৱহাৰ হ'বলৈ ধৰিছে, যিবিলাক তাৰমানে, বাহিৰৰ তাৰমানে, বাহিৰত তাৰমানে, যিবিলাক চোৰাং, তাৰমানে এইটো কি বুলি চোৰাং বা বজাৰত সেইবিলাক তাৰমানে বহুত দামত। আজিকালি তাৰমানে মাৰি নিলে বহুত তাৰমানে দূৰ দূৰণত তাৰ মানে বেপাৰত তাৰে বাহিৰৰ বেপাৰত তাৰ মানে।
হয় হয় হয় ঠিকে কৈছা হয়।
কি খ্ষেতত তামানে এইবিলাক নাইকিয়া হবলৈ ধৰিছে জীৱ জন্তু বিলাক তেনেকৈ হাতী তাৰমানে দাঁত এনে চোৱা এইবিলাক তাৰ নাইকিয়া কোনবিলাক কোনবিলাক কাম কৰাটো তুমি অতি দৰকাৰী বুলি ভাবা? তাৰমানে এই জীৱ জন্তু তাৰমানে যে নাইকিয়া হবলৈ ধৰিছে তাৰ তাৰ কাৰণে আমি কি কোন কোনবিলাক ব্যয়ৱস্থা হাতত লোৱা উচিত।
তাৰ কাৰণে আমি যদি ক'ব লাগে। চোৰাং চিকাৰী বিলাকক মানে ধৰিব লাগিব চোৰাং চিকাৰী বিলাক কেনেকুৱাকৈ তেনেকুৱা ফৰেষ্ট গাৰ্ড সকলৰ সংখ্যা বৃদ্ধি কৰিব লাগিব মানে সুৰক্ষা দিব লাগিব বন্যপ্ৰণীসকলক দিয়া চাব লাগিব। অলপ ভালকৈ কাৰণ এতিয়া মানে এ এটো যদি বন্যপ্ৰানণী এটা এলেকাত থাকে ত তেওঁলোককো মানে চাৰিও বি চাৰিও বিঙ পৰা মানে মানে আমিতো ৱাল চাল দি কিনে ৰাখিব নোৱাৰো ন।
উম ঠিক ন।
সেইটো ঠাই চাই থাকিব লাগিব ফৰেষ্ট মানে গাৰ্ডৰ যিবিলাক আছে সেইবোৰাক সংখ্যা বৃদ্ধি কৰিব লাগিব।
এনে তোমাৰ মতে চোৱা বনপ্ৰনীটো সংৰক্ষণ কৰিলে নহয় তাত কিছুমান তাৰমানে ব্যৱস্থা থাকিব লাগে। সেইবিলাক তুমি কি কি তুমি উচিত বুলি ভাবা তাৰ মানে।
অ বন্যপ্ৰাণী সংৰক্ষণৰ এতিয়াটো চৰকাৰে নতুন নতুন আঁচনিও ৰূপায়ন কৰিছে বহুত ক্ষেত্ৰত ক'ব লাগিলে কাৰণ আগতে যদি ক'ব লাগে আগতে ধৰা গড়ৰ শিং সেই ক লৈ কিনে বহুত মানে দেখা পোৱা যায় দেখা পোৱা গৈছে এতিয়া বহুত খিনিয়ে কমিছে এতিয়া।
উম
আজিৰ দিনতো বহুত খিন যে এটা কমিছে আৰু সংৰক্ষণো বহুতো এতিয়া ফৰেষ্টতো বহুত নতুন নু নতুন চাকৰি চাকৰিৰ ক্ষেত্ৰতো বহুত নতুন নতুন চাকৰি ওলাইছে তাতে।
সেইটো হয়।
সেইটোও কব পাৰা তুমি
উম সেইটো সেইটো
আৰুতো অ এনেই তুমি যদি কব লাগে আহ বন্য প্ৰাণীসংৰক্ষনৰৰ ওপৰত মানে যদি ক আহ বন্য সংৰক্ষনৰৰ ওপৰত চৰকাৰে কেনেধৰণৰ ভূমিকা পালন কৰিছে আহিছে মানে, এতিয়া লৈকে?
এনে মোৰ মতে হলে এতিয়া চৰকাৰেটো বহুতো সুবিধা তাৰমানে বৱ তাৰমানে গ্ৰহণ কৰিছে তাৰমানে আচনি তাৰমানে গ্ৰহণ কৰিছে যেনে চ আগৰ টাইমত চোৰাং চিকাৰীৰ সংখ্যা বহুত আছিল কিন্তু যিবিলাক তাৰ মানে বনাঞ্চল ৰক্ষা কৰাৰ কাৰণে যিবিলাক তাৰ মানে উম ব্যক্তি বা যিবিলাক তাৰ মানে পুলিচ প্ৰশাসন বিষয়া লাগিছিল কিন্তু সেইবিলাক নাইকিয়া হৈছিল কিন্তু এতিয়া টাইমত তাৰমানে ফৰেষ্ট গাৰ্ডৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। তাৰপিছত সেইবিলাকৰ ওপৰত সিবিলাকৰ ওপৰত তাৰমানে কিছুমান মোৰমতে হলে বনা বন্যপ্ৰাণী সংৰক্ষণৰ ক সংৰক্ষণ কৰিলে নহয় কিছুমান এনেকুৱা ব্যৱস্থা হাতত ৰাখিব লাগে যাতে উম জন্তু বিলাকে অকল ৰাখিয়ে সেইবিলাকো যা খাদ্যবিলাক তাৰমানে পাই তাৰমানে খোৱা বস্তু তাৰমানে অসুবিধা নাপাই যাৰ ফলত কিছুমান ঠাইত এনেকুৱা হৈছে যে বন্যপ্ৰাণী সংৰক্ষন কৰিছে নামত কিন্তু নামত কিছুমান এনেকুৱা কাম এনে কৰা বুলিয়ে ক'ব পাৰি কিন্তু। হে তেওঁলোক এই নিজৰ, খাদ্যৰ অভাৱ খাদ্যৰ অভাৱৰ কাৰণে বাহিৰলৈ ওলাই আহে।
বাহিৰতে ওলাই আহি গিছে বহুতো উ এতিয়াতো বহুত ক্ষেত্ৰত আমাৰ হাতী ভানুৱাৰ সংঘাত দেখাই পোৱা যায় হয় নে নহয়
সেইটো হয় সেইটো হয়। এনেকুৱা চোৱা কিছুমান এনেকুৱা কেই যে অ কিছুদিন আগত তাৰমানে উ এইয়াৰে কিছুমান হেৰি কাজিৰঙাৰ পৰা তাৰমানে বাঘ ওলাই আহে আহি কিনে বাহিৰৰ মানুহক তাৰমানে আঘাত প্ৰাপ্ত কৰে বা তেনেকুৱাই তাৰমানে কিছুমান এনেকুৱা এনেকুৱা ব্যৱস্থা লব লাগে যাতে চৰকাৰে এনেকুৱা তাৰমানে হেৰি কি বুলি কয় চৰকাৰে এনেকুৱা ব্যৱস্থা লব লাগে যাতে সেইবিলাক নহয় বা তাৰ তাৰমানে জীৱ জন্তু বিলাকে বা খাদ্য খাদ্যৰ অভাৱ দেখা নিদিয়ে তাৰ বাবে আমি আমি গছ গছনি ৰুব লাগে যাতে কিছুমান এনেকুৱা গছ গছনি ৰুব লাগে যাতে অ তাৰ ফলত হাতীত আমি নিজৰ খাদ্য খাদ্যবলাক গ্ৰহণ। কৰে বা কিছুমান এনেকুৱা ব্যৱস্থাতে হৰিণাৰ সংখ্যা তাৰমানে বৃদ্ধি পোৱাৰ বাবে তাৰমানে ঠাই বিলাক তাৰমানে বহল কৰিব লাগে যাতে হৰিণাই নিজৰ তাৰমানে প্ৰজনন ক্ষমতা বৃদ্ধি পায় আৰু উম তাৰ সংখ্যা বৃদ্ধি হয় আৰু সংখ্যা বৃদ্ধি হোৱা যাতে বাহিৰৰেও বাহিৰলৈ ওলাই নাহে তেনেকৈ তাৰমানে নিজৰ উ খাদ্য শৃংখলে তাৰমানে জীয়াই জীয়াই থাকে।
হয় হয়। হ'ব পাৰা তুমিখন এ সেইটো ক'ব পাৰা আৰু যদি বন্যপ্ৰাণী সংৰক্ষনটো মানে যদি বন্যপ্ৰাণী আমি যদি সংৰক্ষনেই নকৰো ত মানে এ ত বহুত এতিয়াতো লুপ্ত হৈ হৈ যায় থাকিব ন। অ বয় অ অ বহুতো মানে এতিয়া লু লুপ্ত হৈ যায় থাকিব। আমিযে সংৰক্ষনে নকৰো। এটা এটা সময়ত আমাৰ এনেকুৱা আহি যাব যে হয় হয়।
উ এ তোমাৰ মতে বন্যপ্ৰাণী বিলাক সংৰক্ষণৰ ক্ষেত্ৰত আৰু
হয়
ব্যৱস্থাত লৈ ওলাই নাহে বা ত বাহিৰত ৰাইজক যাতে আঘাত নকৰে তাৰ তাৰ বাবে আমি কোনবিলাক ব্যৱস্থা কৰাটো ভাল।
মানে তেওঁলোকৰ খাদ্য সুকলমে দিব লাগিব তেওঁলোকৰ থকা মানে তেওঁলোকৰ থকা ঠাইত মানে থকা মানে কোনো মানুহে যেতিয়া মানে অ মানে বাস মানে বাস কৰিব লগা যদি বাস কৰিব নাযায় তেওঁলোকৰ থকা ঠাই বিলাকত যদি তেওঁলোকৰ ত আমি যদি বাস কৰিব যাওঁ তেওঁলোকেতো বাহিৰত ওলাই আহিব ত সংঘাতৰ বহুত সৃষ্টি হব আৰু এইটো নহয় যে মানে সংঘাত সৃষ্টি হলে আমি এইটো মানে মানে অলপ মানে মানুহৰো আৰু মানে বন্যপ্ৰাণী মানে জীৱ জন্তুৰ মাজতে মিল প্ৰীতি মানে সম্বন্ধ থাকিব লাগে। হয়।
খাদিৰ